অ', হেল্ল'
ভয়েচ আহিছে নাই কোৱা? কি কৰিছা?
আছোঁ আৰু এনে।
আচ্ছা তোমাৰ ভয়েচটো ভালকে অহা নাই ফাটি, ফাটি আহা নিচিনা লাগিছে।
এ নেটৱৰ্কৰ কাৰণে নেকি।
অ' হ'ব পাৰে। ময়ে মানে এনে বিচনাতে পৰি আছো ভাত বনাই আছিলোঁ।
হয় নেকি।
ভাত বনালা?
এয়া, বনাই আছে, হোৱা নাই।
কিহেৰে বনাইছে?
মাংস।
কি মাংস?
মুৰ্গী।
আচ্ছা, আচ্ছা।
কোনে বনাইছে?
লগৰটোই।
অ', অ', আজি তুমি বনোৱা নাই নেকি? উম?
নাই বনোৱা নাই।
আচ্ছা, আচ্ছা।
উম, কোৱা ঘৰত ভালে আছে?
ভালেই, তোমালোকৰ?
ঘৰত খবৰ লৈছা নে নাই?
আজি কৰা নাই ৰ' আমাৰ।
আচ্ছা, আমাৰো ভালে আৰু। উম। আজি মোৰ লগত, একে খং উঠা কথা এটা হ'ল ৰ'বা, মানে এই লিমিট লাগি গ'ল একাউন্টত।
উম।
সেইটো কথাৰ কাৰণে অলপ খং উঠি আছিলে মানে, আমাৰ আমাৰ মাহঁত মানে অকমান আহ, আগৰ যুগৰ মানুহ ন।
উম।
সেইকাৰণে গুগল পে, এইবলাক ভাল, ভালকে চলাবলৈ নাজানে।
উম।
নাজানে বুলিও মানে, নাজানে যদিও কথাবিলাক ভালকে শুনিও নলয়। এ যি মন যায় তাকে কৰি দিয়ে।
আচ্ছা।
ভালকে কৈছো, স্কেন মানে হোৱাটছাপতে স্কেন স্কেনাৰ এটা দিলো বোলো, সেই স্কেনাৰটোত পইচা পঠাবলৈ ক'লো উল্টাই মোৰলৈকে পঠাই দিছে। সেইবিলাক খেলি মেলিতে মানে
উম, মূৰতো গৰম হৈ আছে।
অ', সেইবিলাক খেলি মেলিতে মোৰতো গৰম হৈ আছিলে।
কোৱা কিবা।
কৈয়ে আছোঁচোন।
উম, তাকে।
আজি ভাত কোনে বনালে?
মইয়ে বনাওঁ সদায়।
আজি কি বনালা?
আজি বেছি স্পেচিয়েল নহয়, আজি ডিম বইল কৰিলোঁ, তাৰপিছত দালিতে আলু দিলোঁ আৰু ভাত।
উম।
উম, মোৰ মানে ইমান এলাহ লাগিছে ন, আজি যে কিমান বেছি গৰম পৰিছে।
উম।
বহুত বেছি, তাতে আমাৰ আজি অ, গাঁৱৰ মামা এটাৰ ছোৱালীজনীৰ বিয়া। আমাৰ মাহঁততো আজি বিয়া খাবলৈ গৈছে।
উম।
কেনেকে যে বিয়াৰ ঘৰত আছে নাজানো আৰু, পাই কইনাজনী বা কেনেকে আছে।
উম।
মানে পাটৰ কাপোৰ, মুগাৰ কাপোৰ এইবিলাক পিন্ধি লৈ মানে কিমান অশান্তি লাগে ন।
উম, তাত আৰু গৰম।
সেইটোতো কৈছো, একে বহুত মানে কি কম। আমাৰ গোটেই ভৰালি পৰিয়ালে উঠি গৈছে আমাৰ। মামাহঁতৰ ফেমিলি চব গৈছে কোনো বাকী নাই।
উম।
উম।
তুমি নগলা?
মই কেনেকে যাম? মইটো এতিয়া নগাঁৱত আছোঁ।
এ মহায়ে কিবা জব এটা চাইছো বুলি কৈছে হা মোলৈ
তাৰ পিছত কিন্তু জবটো মানে এ হেৰি মৰি গাঁওতে।
উম।
এই মোৰ মৰিগাঁৱত কৰিব, অ।
হম।
মৰিগাঁৱত কৰিব মন নাই ৰ'বা, মোৰ গুৱাহাটীত কৰিব মন আছিলে।
সময় আছেতো চাই ল, ভালকে সময় আছে ভালকে চাই ল। পাই যাবা, গুৱাহাটীতে পাবা।
তাকে মানে তথাপিতো ভাবিছিলোঁ এতিয়া ইয়াতে থকা হৈছে ন আৰু। অ, যাবও পৰা নাই, যম গুৱাহাটীলৈ যাবও নিদিয়ে, কাৰণ গুৱাহাটীত গৈ মেলিও একো লাভ নাই ন।
নাই।
উম, তাকে চাই আছোঁ, কিন্তু মহাই গুৱাহাটীতো এটা জব চাই দিছিলে হা, কিবা গনেশগুৰিৰ কিবা দি চি তাৱাৰ নেকি? নহয় বিকি তাৱাৰ নে কি জানো। বিকিত তাৱাৰ আছে নেকি ন, হা? বিকি টাৱাৰ আছে নেকি কিবা? গণেশগুৰিত, এই গণেশগুৰিত। কিবা তেনেকুৱা কিবা টাৱাৰ এটা আছে বুলি কৈছিল। তাত কিবা এ যোনটো লেকমিনে কিহৰ মানে ব্ৰেণ্ডৰ এটা শ্ব'ৰুম নে কি হয়।
উম।
অ ৰ'বা ৰ'বা ৰ'বা অ এই কি ই-ইলেক্ট্ৰিক হেৰিটোত আছে কেটেল। অ অ। সেয়াই একে আছিলে, তাতো চাইছিলে এটা জব তাৰপিছত সেইটো বোলে চিফ্ট হিচাবত হা। সেইটো বোলে এটাৰ পৰা মানে দুপৰীয়াৰ পৰা একে ৰাতি নটালৈকে চলিব। তাৰপিছত মই কৈছিলো যে মোৰ ইমান একো প্ৰব্লেম নাই কাৰণ আহ আমাৰ পেহীহঁতৰ দোকানৰ সন্মুখে সন্মুখে মানে টাৱাৰটো আছে হা। সেইকাৰণে মই কৈছিলো যে পেহীহঁতো থাকেই ন নটা দহটা বজালৈকে
উম মানে প্ৰব্লেম নাই বুলি কৈছিলো কিন্তু মানে এতিয়া আৰু আকৌ ইয়াতো এটা চাইছে, সোমবাৰে বোলে যাব লাগে এনেকে কৈছে। উ মই নাজানো আৰু। তথাপিতো মই সোমুৱাই কথাই ভাবিছো বাৰু অ কেইমাহ মান কৰি লৈ পেলাই মানে তাৰ কেইমাহ মান বুলি নহয় মানে কৰি থাকোতে যদি তাৰ কোনোবা চিনাকি গুৱাহাটীত থাকে তেতিয়াহ'লে গুৱাহাটীত গুচি যাব পাৰিম ন।
উম সেইটো হয়।
হুম?
এনে থকাতকে কৰি থকা ভাল।
অ মানে আৰু মই কি ভাবিছিলো মানে মোক অ এনে মলৰ জব লাগিছিলে হা মলৰ জব বিলাকে ভাল মোৰ মানে নৰ মানে বেছি প্ৰেছাৰ নাথাকে না। মানে ধৰা টাৰ্গেট চিষ্টেম একো নাথাকে। জাষ্ট মানুহবিলাকক হা
টাইমিং তায়া মানে কি সময়তটো অলপ বেছি কৰিব লাগে ডিউটি চাগে। অ মল বিলাক বহুত ৰাতিলৈকে খোলা থাকে ন।
অ অ তেনেকুৱা হ'ব পাৰে। সুধি ল'ব লাগিব ৰ'বচোন পতকে কৰিম বুলিও কৈ দিব নোৱাৰে ন।
অ কিন্তু মানে ইণ্টাৰভিউ নহয় বোলে। ডাইৰেক্ট জইনিং বুলি কৈছে মাহাই কিন্তু এতিয়ালকে টাইমিং তৰ কথা পতা নাই। এতিয়া মহা আহিলেহে গম পাম টাইমিংটোৰ কথা ন।
উম।
মহা এতিয়ালৈকে অফিচৰ পৰা ঘৰলৈ অহা নাই। উম মোৰটো টো দিছে এতিয়ালৈকে কামটো কি মই গম পোৱা নাই। মোৰ কম্পিউটাৰ আছে নে সোধিছিলে, কিবা বিল্ডিঙৰ কাম হ'ব চাগে।
উম।
বিলিঙৰ কাম হলেতো ভালেই ন।
নাই বা তোৰ কচতমাৰ হেন্দিলিংগত ইমান প্ৰব্লেম নাই। মোৰ মানে কি চোৱা, এ ইয়াত কোনেও চিনিও নাপায় ভালে হ'ব।
উম'।
মানে গুৱাহাটীত থাকোতে গুৱাহাটীত বহুত মানুহ। চিনাকি ওলাই যায় ন', অলপ মানে ভাল নালাগে ন।
উম'।
ইয়াত থাকিলে ইমান চিনাকি মানুহ নাথাকিব, এ কৈ থাকিলে ইমান।
সেইটো হয়।
আৰু মই বেছি মাহ নকৰো মানে, মোক জাষ্ট তিনি, চাৰি, পাঁচ পাঁচমাহ ছমাহ মানৰ কাৰণে লাগে।
আচ্ছা'।
উম', অলপ পইচা জমা কৰি লৈ পেলাই, তাৰ পিছত আৰু হেৰিয়ত মানে পঢ়িবলে বহি যাম। কাৰণ মানে কি জানা এ পঢ়াৰ টাইমত মানে মই পইছাৰ টেনচন লোৱাত নিবিচাৰো মানে কি হব, দেউতাৰ হাতত মাজে মাজেতো নোহোৱা হৈ যা ন কেতিয়াবা।
উম'।
ত' সেইখিনি টাইমত মানে আ' সৰু সৰু কথাবিলাকৰ কাৰণে ধৰা দেউতাকো ডিষ্টাৰ্ব কৰিব বেয়া লাগে। আৰু একজাম টাইমততো পইচা ইনকাম কৰিব পৰা নাযায় ন'
অ'
সেইকাৰণে মানে একজাম টাইমৰ কাৰণে মানে মই অলপ পইচা মানে গোটাব বিচাৰোঁ। আৰু ইয়াত কৰিলে মানে কি হব। থকা থকাটোটো মাহীহঁতৰ ঘৰতে হৈয়ে যাব ন', আৰু অ', থকা খোৱা এইবিলাকৰটো পইচা দিব লগা নহয়। খালি অহা যোৱা ভাড়াটো আৰু। যাব আৰু কেইবা মহাৰ লগত গুচি আহিলি, নাইবা তো মহাৰ লগত যাব পাৰিলেতো। নাযায়ে পইচা। কিন্তু মানে হ'লেও তিনি হাজাৰ মান টকা ধৰাচোন, গৈ মেলি হলেও মোৰ হাতত। বাচিব ন কেইটকা মান।
উম'। সেইয়াই আৰু।
পৰিচয়টো হওঁক বা এক্সপিৰিয়েঞ্চটো হব লাগে।
উম, মানে এক্সপিৰিয়েন্ঞ্চ নহ'লে এতিয়া মহাৰ চিনাকি আছে কাৰণে এক্সপিৰিয়েন্ঞ্চ নোহোৱাকে দি দিব, আকৌ গুৱা গুৱাহাটীত আকৌ এক্সপিৰিয়েঞ্চ নোহোৱাকে তো মোক নিদিয়ে ন'।
বাদ। হয় নিদিয়ে বোলো, এক্সপিয়েন্স লাগে আজিকালি।
তুমি ইমান কম কথা কোৱা নে, মই ওথনি পা বকি আছো, একো এটা কোৱা নাই ন।
তাকেহে। কথা অলপ মই কমকে কওঁ।
উম' বহুত কমকে কোৱা। তাকে জানি ভাল লাগিল।
মনত ৰাখিবা হা।
বহুত দুখিত মই
অ'
আপোনাক
চাবটো অলপ বোলো খানা এটা দিবা আৰু
তাকে ন' আহিবা মৰিগাঁওলৈ
কিহেৰে খোৱাবা
নাজানো ঠিক আছে হ'ব দিয়া মই পিছত কৈ আছো
নিজক কৰিব
অ অ
ঠিক আছে বাৰু পলটি হব দে
এ ফোন